হেল্ল'।
অ, বোঁ কি কৰিছা?
এ, আছো দিয়া কাৰণে বহি আছো গাটো ইমান ভাল নহয়।
আহ।
গৰমৰ কাৰণে চাগে গাটো ইমান ভাল নহয়। তথাপিতো বহুত দিন আৰু খবৰ-চবৰ- লোৱা নাই আৰু ভাত আজি টেঙা বনাইছিলোঁ। তাৰ অ দালিও আছিলে। তাৰ তাৰপিছত আকৌ পুইশাক ভাজিঁলো, কচুৰ ঠাৰি। তেনেকে।
কচুৰ ঠাৰি বজাৰৰ নে ঘৰৰে?
এ, ঘৰৰে। ঘৰৰে দুডাল মান আছিলে তাকে ভাজিছিলে মায়ে ভাজিছিলে মোকো অকনমান দিলে। মই পুই শাক ভাজিলো টেঙা বনালো দালিও ৰাতি ৰাতিপুৱা বনোৱা দালি আছিলে অকমান তেনেকে খালো আৰু এতিয়া। সেই গৰমত মানে আৰু টেঙা-চেঙাহে খাব মন একনে বন
উম, বেলেগ বনাব মন ন যায় ন? মইও তেনেকে বুট মকো অকমান ভিজাইছিলো। তিঁয় চিয়হ কাটিলো। ৰাতি- দেউতাকে মাংস বনাইছিল আছিলে অলপমান। মই খোৱা নাই মই মাংস-চাংস খাই ভালে নাপাওঁ আজিকালি।
অ। আৰু গৰমত ইমান মাংস-চাংস খোৱাাতটোও ভাল নহ আহ। উম।
খবৰ লব ফোন কৰিলো কালি মই আহ অ, মই গলো। দালি খাই বহুত ভাল পাওঁ অমিতা দি।
অ, মই নাখাওঁ দেই দাইল বইল কৰিলে বেয়া পাওঁ।
নহয় সদায় নোৱাৰি। কিন্তু, মাজে-মাজে খাওঁ। মই মেক্সিমাম মাহটোত যদি মই বিশ দিন দালি বনাও ন পোন্ধৰ দিন মানে বইল থকা নিচি নাই। আৰু এওঁও ভাল পায়, মেইন কথা। আৰু এতিয়া গৈ গৈ ছোৱালীজনীও ভাল পায়। মোৰ ফেভৰেট দালি বুলি কয় সেইটো। তাই আৰু দেখিলে কয় অ, মা মোৰতো ফেভটালি দিয়া দিয়া দিয়া আজি ভাত বেছিকে খাম এনেকে কয়।
অহ, মানে বইল দালিটোত আপুনি একো নিদিয়ে মানে অকল বইলে কৰি থয়?
দিওঁ দিওঁ। নহয়, নহয় দালিতো হেৰি কৰো ধুই মানে সেইয়া যেনেকে ধুই মেলি কুকাৰটোত অলপমান দি ঢাকোন নিদিয়াকে অলপমান উতলাও।
অ।
শিকি পেলাই তাতে অক দুই ফুটামান কেঁচা কেঁচা নহৰু থেতালি দি দিওঁ। আৰু তাতে পাচলি যি দিয়া আৰু তুমি অমিতা, ওলকবি। স্কোৱাচ। সেনেকুৱা কোনোবা এবিধ দি তাৰপিছত তোমাৰ অকমান কেঁচা তেল দিওঁ।
অহ অ।
কেঁচা মিঠাতেল দি পেলাই আৰু অলপমান উতলাৰ পিছত এবাৰ চিটিটো দিও দিও কৰোতে অফ কৰি দিওঁ। বহুত ধুনীয়া লাগে খাই। ধনিয়া পাত দিলেতো আৰু ভাল।
অ অ অ অ হালধি নিদিয়ে আৰু। বাকী খিনি গোতে বইলতে যায় বাৰু
অ হালধি নিদিওঁ হালধি দিব পাৰি কথা নাই গোন্ধ নোলাই কিন্তু নিদিও আৰু হালধি চম্ভাৰটো দিলে হালধিটো দিলে ভাল লাগে।
অ অ অ সেনেকে মিক্সি কৰি বইল কৰি খালেও ভাল লাগে নিমখ চিমখ নহৰু চহৰু দি
অ দিও নহৰু আদা অকমানো দিও কেতিয়াবা পিয়াজ আৰু কেঁচা পিয়াজ এটা কাট দিব লাগে সৰু সৰুকে
অ পিছে সেনেকে খাব পৰিলে ভাল আৰু সময়ত খোৱা যায় আৰু এনে আমাৰ ঘৰত নাখাও যে সেইকাৰণে নচলেই।
অ এ কেইদিনমান খালে মুখখন মানে। খাই বই ভাল লাগিলে খাবা আৰু
অ সেয়াই মানে খাই মুখত লাগিব লাগিব তেতিয়াহে বস্তুটোৰ মানে অ ধুনীয়া লাগে দেখোন
অ
সে অ অবিচেয় অহ
মানুহজনীয়ে বহুত কথা শিকাই দিলেও মানে আমাৰ অসমীয়াৰ খাদ্য বিলাকৰ বিষয়ে আমি বোৰ নাজানো মানে
অ
কি জানো আৰু আজিকালি অ ধৰা মাছ আনিলে টেঙা এটা বনাব লাগে জানো আৰু হয় নেমু দিও নহ- মধুহুলেং দিওঁ সেইবিলাক দি জানো আৰু নর্মেল বা কেচেং টেঙা মেচকা টেঙা এইবিলাক অ থেকেৰা টেঙা কিন্তু মানুহজনীৰ পৰা কালি বহুত কথা জানিলো দেই। খাৰ যে আমাৰ যে আমি দোকানৰ পৰা চদা খাৰটো কিনি আনো অ সেইটোৰ উপৰিও আৰু কি দি পেলাই খাৰ বনাই যে মই কালিহে গম পাইছো বহুত ভাল লাগে। অমিতা গছ বিলাক যে আমাৰ বুঢ়া হৈ যায়। তাৰ পৰাও হেনো খাৰ বনাব পাৰি অ মানুহজনীয়ে সেইবিলাকেই খাই বোলে। অ
আৰু মানে এই আঠিয়া কলটো যে খাই সেই কলৰ বাকলিটোৰো খাৰ হয়।
অ সেইটো বাৰু জানো কিন্তু অমিতা গছৰটো মই নাজানিছিলো কালিহে গম পালোঁ।
আ গছৰো অ যিমানে শুকাব লাগিব ধুনীয়াকে ফালি ফালি শুকোৱাৰ পিছত মানে জুইটো লগাই দি যেতিয়া ছাইটো হ'ব ছাইটো ধুনীয়াকৈ অকণমান পানী ছিটাই থৈ দিয়ক থোঙা এটাত বান্ধি তাৰ পিছত অকমান অকমান ধুনীয়াকে পানীত জিকাই থক থৈ পেলাই কিবা বটলে চটলে ভৰাই থওঁক ধুনীয়াকে বুঢ়ি এ খাৰ মানে কি অমিতা গছৰ খাৰটো ধুনীয়া বগ- বগা হ'ব একদম পানীৰ দৰে বগা হ'ব কিন্তু
বগা তাকে অ বহুত চাফা বোলে আৰু তাকে কৈছে যেতিয়া সেই অমিতা গছৰ খাৰটো মানে নিমখটো মানে চুকতো বেছি ন নিমখ একদম দিবই নালাগে মানে নিদিলেও হৈ যায় এনেকুৱা যায়
সেইটো মই জানো আমাৰ আগতে কৰিছিল কিন্তু এতিয়া এইবিলাক কৰা নহয়।
কিন্তু তথাপিতো আমি চৰ্দাটো নাখাও আমি খাৰটোয়ে খাওঁ কলা খাৰটো মানে আমাৰ শহুৰহতৰ ঘৰৰ পৰা মানে কলাখাৰ মানে মোক দি পঠাইছিল অকমান আহি সেইখিনিকে মানে সদায় খোৱা নাযায় যে সেইখিনিকে আৰু খাই আছো অলপ অলপ কৰি
তোমালোকৰ হেৰি শহুৰ দেউতাই ঘৰতো বনাই না
অ বনায় বনায় অ মানে কলৰ বনাই অমিতাৰো বনাই গাঁৱৰ মানুহ বিলাকেও জানে নহয় অ সেইবিলাক কৰে এতিয়া আমাৰ। ইয়াতে আৰু আমি এতিয়া বস্তু মানে কি জানা আমি এতিয়া মানে এলেহুৱা আমি আৰু এইবিলাক আৰু যত্ন কৰি? কৈ থিকিম নেকি তেনেকুৱা ধৰণৰ হৈ কেনে ৰৈ যায়।
আচলতে কৰিব লাগে জানানে?
এতিয়া অমিতা এডাল মানে বেয়া হ'ল কাটি পেলাই দিলো পেলাই? আমি সেইটো নকৰি যদি ধুনীয়াকে ফালি ফালি ঘৰত শুকালো হয়। ছাই টো বনাই খাৰ বনাই থলো হয় তেনে‌
কিমান দিন চলিব পৰা যাব।
এতিয়া নালাগা অমিতাবিলাক ত আমি কাটি কাতি এনেই পেলাই
পেলাই দিয়া যায় অ।
টো মানে কৰি পেলাই থৈ দিলে মানে এনেই নাযায় আৰু বস্তুতটো? খাৰ হৈ যায় আৰু। কি কৰিব আৰু।
সিহঁতে কিন্তু শাৰ বহুত খায় দেই। মই মানে তাইক মাজ অ বহুত খাই কিন্তু মই মোনোক কম বুলি ভাব। ভাবিছো সিহঁতে ডাঙৰ মানুহখিনিয়ে খাই খাওক তন্ময় ইমান শাৰ খুৱাব নালাগে।
সিহঁতে মানে কি কৰে জানাই টেঙাও বনাব এইফালে খাৰৰ এখনো বনাব। মানে টেঙাই খাৰে একেলগে খায় সিহ সিহঁতে কিন্তু। একেলগে খাই আৰু যদি বনাই সুধে নহয় কি বনাইছা? মাছেদি টেঙা বনাইছো আৰু অমুকটো খাৰ। বনাইছো মানে কি টেঙা থাকিলে সিহঁতৰ খাৰ থাকিবই মানে।
এইটো ভুল কিন্তু দেই।
কিন্তু টেঙাই তিতাই নলবা যদি খাৰে টেঙাই কৰে ক্ষতি বুলি আমি।
অ সেইটো আমি কবিতা পঢ়িয়ে থৈছো আগতে।
পাইছো কবিতটো আমি নাখাও মানে এইটো খাৰ আৰু টেঙা একেলগেও খাব নালাগে বোলে। মই খাৰৰ আঞ্জা বনালে মই নেমু টেঙাও খাব নিদো জানে
আহ
হে কৰে বুলি ভয় লাগে যিমান যে অলপ খাৰ আৰু এচিট দৰে না দুইটা বস্তু।
নহেটোৱ?
উম তেনেকে।
তাৰমানে মোৰ এ মামা এটাৰ লৰা এটা গম পাইছানে সিহঁতেও মানে সাৰটো ইমান খাই। অ ধৰা বাৰীৰে অমিতা আছে অমিতা আনিও খাৰ খাই। সিহঁতে আৰু দোকানৰ শাৰতটো বেছি খাই দেই তাৰ পিছত তোমাৰ এ যি টি বস্তু মাছৰ মাথা চাথা। দালিৰ লগতো এনেকৈ সাৰ চাৰ। খাই তাৰপিছত লৰাটোৱে সেইটো খাদ্য খাই খাই খুব ভাল পায় মানে। সি খাই খাই মানে সেইটো তাৰ হেবিট হৈ গ'ল। সেইটো মানে খাই আৰু খুব খাই এতিয়া মানে তাৰ। কি হয় মাথাতো আমি অনুভৱ কৰো তাৰ পঢ়া শুনা ইমান মনত নৰয়।
আহ
খুব কেঁচা মানে গম পাইছা নে তাৰ পিছত সেই আগৰ মানুহেও কোৱা শুনা। অহ বেছি খাৰ খালে ল'ৰা ছোৱালীৰ ব্ৰেইন বিলাক ডাল হয়। খাব লাগে পেটৰ কাৰণে অ মাজে মাজে খাব লাগে কিন্তু এক। একদম ডেইলি ৰুটিনত ধৰা সপ্তাহটোত দুদিন তিদিন এনেকে খাব নালাগে এক মাহত।
আমি আমি খাও আমি খাওঁ কিন্তু আমি তেনেকে খাৰ নাখাওঁ? আমি খা এতিয়া জানো মাহৰ দালি বনালো মাহৰ দালিত অকনমান খাৰ দিলো। সেইটো খালহে খাওঁ। মানে কেতিয়াবা বোলো বন্ধাকবি থাকিলে এ এনে খাব মন নাই অকণমান খাৰ দিশ। ধ মানে তেনেকে আমি কলা খাৰটো ঘৰত বনোৱা খাৰটোহে খাওঁ চৌদাটো কিন্তু নাখাওঁ? অকণ অকণ কিন্তু আমাৰ ডাঙৰ মানুহঁতে খুব খাই মাছৰ মাছ আনিলেও মাথা আন। কৰিব খাৰ বনাই খাব মানে। অ সিহঁতে বেছি চলে মই এইটো নাই সিহঁতে তিতা কেৰেলাও খাৰ বনাই খাই গম পায়।
অ অ কালি কৈছে ৰবা তিতা কেৰেলাও খাও আৰু মানুহ। গৰাকীয়ে কৈছে হেৰি ডিউটিলে যায় যে। তাৰপিছত আৰু বোলে দুধ কচু আনিলো তাৰপিছত আৰু। ইমান সিজাই থকা নাই ৰ সাৰ দি দিলো জলকীয়া আৰু ফুৰন দি এনেকে বনালো। হৈ গল আৰু আৰু পতকে সিজি আহে ন। সাৰ দিয়া লগে লগে বেছি মেৰামতিও কৰিব নালাগে।
অহ মই চব বস্তু খাৰ খাই বনাই নাখাওঁ। এতিয়া যেন অমিতাটো অকমান খাৰ অমিতাটো এনেও তোমাক শাৰুৱাইে হয়। অকনমান দিলেও হৈ যায় খাৰটো বা নিদিলেও সিজেই। খাৰটো তেনেকুৱা তাৰ পিছত যেতিয়া মই বন্ধাকবিটো খাল বনাই খাই ভাল পাও পানীলাও। কেতিয়াবা খাই ভাল লাগে তেনেকুৱা মই মানে ইমান খাই নাথাকো আৰু। অ মানে সপ্তাহত এদিন মানে খোৱা যায় আৰু এনেকে সদায় নাখাওঁ সাৰটো। এনে আগৰ দিনৰ মানুহে কয় নহয় এই খাৰ খোৱা মাথাটো লৈ আহিছে একো। কৰিব নাজানা একো কৰিব নাজানা বুলি এই তেনেকুৱা হয় আৰু উম! তেনে।
তাকে আৰু।
উম!
কিছুমান কথা ভালে কৈছে শিকিছোঁ বাৰু কিন্তু। এই টেঙা আৰু হেৰিত খাৰ খাই যে এইটো কথা।
অ টেঙা আৰু খাৰ দুইটা একেলগে খাব নালাগে অৱশ্যে। কেতিয়াবা সিহঁতৰ যে বহুত প্ৰব্লেম কিছুমান হৈ থাকে এই সেই কাৰণে হৈ থাকে। সেই তাৰ মানে হেই নাই আ। সেইবিলাক খাব আৰু মাছ বনালে সিহঁতৰ দালি বনোৱা থাকিবই দালি পিচ। লব আমিতো মাছৰ লগত দালি বতাহ নাখায়ে কাৰণে।
নাখাওঁ কিবা এটা লাগে বেয়া বেয়া লাগে কিছেমা কিছেম কিবা এটা লাগে বেয়া।
গোন্ধ গোন্ধ লাগে।
অ এনেই মাছৰ আঞ্জাৰ লগত চাটনি নিমিলে ন দালি ভাত।
নিমিলে, নিমিলে আৰু সিহঁতে মানে কি মাছৰ আঞ্জা বনাই। এফালেও দালি বতাহটো থাকিবই।
অ তাই কৈছে সেইদিনাখন মই অ যি বনালেও চাটনি। অহ।
লব মই এইবিলাক খাদ্য খাবলেটো ইমান বেয়া গোন্ধ পাওঁ।
অ বেয়া লাগে।
মই যি তি বস্তু নাখাওঁ সেইকাৰণে চাগে আমাৰ চেহেৰা বিলাকো তেনেকুৱা।
এ এইবিলাক আৰু কি খাব এতিয়া দা মানে। দালি এখন বনালো চব্জি এখন বনালো তেতিয়া এটা বেলেগ কথা। উম! ঠিক আছে হ'ব দিয়ক তে কালি কালি থাক দিয় অ।
অহ দিয়া।
উ!